হেল' উম। শুনিছো। শুনিছো। কি কৰিছা?
অ'হ। অ'হ। এই তোমাৰ ভাল?
মই এতিয়া নামঘৰ ব নামঘৰলৈ গৈছিলো যে, নামঘৰ তা নাম গৱা শিকালে। শিকাল। তাতে চাহ একাপ খালোঁ। খাই মই এতিয়া
আহিলোঁ। আহি পেলাই ঘৰত ভাতকেইটা খালোঁ। খাই পেলাই তোমাৰ তামোল এখন মুখতে ভৰাই ৰাস্তাতে ৰখি আছোঁ।
অহ। অহ। অহ। তাকে, মইয়ো তোমাৰ ভাতকিটা খালো। খাই পেলাই গৰমটো বেছি কৰিছে যে, বৰষুণ -চৰষুণ নাই। সেইটো কাৰণে ৰাস্তালৈকে ওলাই আহিছো আৰু। বৌ অঁহ। তাৰপিছত তুমি ভাত কিহে খালা?
ভাত তোমাৰ আজি অকল জিকা ভাজি আছিলে। তোমালোকৰ??
আমাৰ তোমাৰ আজি মাছ আছিলে। এই তোমাৰ চেণ্টাৰত মাছ লাইছিলে। তোমাৰ আজি চেণ্টাৰত মাছ তোমাৰ কেজি এশটকা দিছে। গম পোৱানে নাই? সওহ মাছটো যে
অহ। অ
কেজি- অহ। এনে পোৱা পঞ্চাশ টকা। কিন্তু কেজি এশ টকাত দি দিছে আজি। তাকে আধা কেজি আনিছিলে, আনি পেলাই ভাজিলে তাৰপা খাই বই ওলাই আহিছো আও।
উম। তাকে মোবাইল কভা এটা চাই আছিলোঁ। দোকানত নাপালোঁ যে এতিয়া মই অনলাইনত পালোঁ। অৰ্ডাৰ দি দিলোঁ।
অঁহ। অঁহ। কিমান ল'লে দামটো?
এশ আশী টকা লিখিছে।
অ'হ। অ'হ। নাই অনলাইনৰ বস্তুও ভালেই আহে বাৰু। দামটো কম হয়। আৰু ভাল বস্তুৱে আহে কিছুমান। কিছুমান বেয়া আহে বাও তাতে।
এই কাপোৰ-চাপোৰবিলাক অকমান ভাল নাহে। কিন্তু এইবিলাক ভাল ভাল আহে মানে। মে মেকানিকেলৰ কিবা বস্তু অৰ্ডাৰ দিলে তোমাৰ ভালেই আহে।
ভালে আহে। ভালে আহে। অহ। মোৰ তোমাৰ ঘৰত হেৰিটো আছিলে। এই তুনি চেট এটা আছিলে তাৰপিছত তুনিছেটটো ওৱা কেডালমান মানে খোঁলোতে চিগি থাকিলে তাপৰা কেনেকেনো ৱেল্ডিং কৰিম তাকে ভাবি আছোঁ। এইটো জেলাই কৰিব লাগিব যে।
অ তোমাৰ অনলাইনৰত যোৱা হ লাইট, হল্ডাৰ, মটৰ মানে এইবিলাক প পজেপ প্ৰজেক্টৰ যোনবিলাক বস্তু পাৰ্টবিলাক যেন লাগে। প্ৰজেক্ট বনাবলৈ সেইবিলাক মানে বহুত কম দামতে পায় মানে।
অঁ মই তোমাৰ আজি লাইট চাইছিলোঁ, মানে এই এল ই ডি লাইটবিলাকে তোমাৰ পাঁচটা আনিলে তোমাৰ দুশ তিনিশ কেইটকাত পাঁচটা পায়, ভাবিছোঁ ইমান কম দাম।
অঁ কম দাম, আমাৰ দোকানত কিনিলেগে তোমাৰ এটাতে দেৰশ দুশ লয়।
লয় অঁ তাত বহুত কম দাম, তাই হেৰি চাইছিলোঁ টিউবলোইট চাইছিলোঁ ঘৰত লগাবৰ কাৰণে।
কিনিবলৈ মানে অনলাইত এইবিলাক বস্তু কম দামত পায়। কাপোৰটো দাম বেছি, কিন্তু মান ইলেক্ট্ৰিকৰ বস্তুবিলাকৰ দাম বহুত কম।
চাই চাইছিলো বা ইমান কম দাম ত টিউবলাইট চাইছিলো পাঁচটা নে ছটাত তোমাৰ ছশ কেইটকা ইমান কম দাম টুৱেণ্টি ফাইভ ৱাৰ্ডৰ। মানে বস্তু ভালেই আহে চাগে ন। অঁ মই ঘৰত লগাবলৈ চাইছিলো ইমান কম দাম কম দাম বস্তুবিলাক।
অঁ
তেনেকৈ আনিমিনি কিন্তু বস্তু চেল কৰিব পাৰি আকৌ তোমাৰ লাইট চাইট আনি ন ভাল চলিব আৰু।
অঁ, তোমাৰ মানে নিজৰ দোকান থাকিলে ভাল আও।
ভাল আৰু তুমি যেনিবা ছটা আনিলা ছটাত তুমি দি তিনিশ মানে ছশ কি চাৰিশ কেইটকাহে। তুমি ইয়াত এশকে বেছা ছশ টকা পাবা দুশ টকা লাভ।
তুমি কেতিয়া এহেজাৰ মানত বেচিব লাগিব গোটেইকেইটা।
অঁ গোটেইটো তুমি এহেজাৰ মান লাভ অঁ। আঁহ তাকেই ভাবিছো দোকানৰ যেতিয়া চোৱা হোন বহুত যে কাৰ্টন হিচাপে আনে তাততো প্ৰফিট পায়েই, এক্সট্ৰা তোমাৰ ডেৰ এশ দুশ এনেকৈ লৈ লয় তাতো কিমান পায় চলিছে নাই ইমান লাভ নাই ত। উম বহুত প্ৰফিট খাই কিন্তু দেই।
তাকে বতৰৰতো বিজুলিয় আছে অকণ ডাৱৰ কৰিছে ৰাতি ৰাতি যে কালিলৈকে চাগে আকৌ বৰষুণ অকণ দিবই ৰাতি। কিবা আৰু দিব তেনেকুৱা থাকে।
কালি তোমাৰ বৰষুণ জাক দিয়াতে ভাল লাগিলে, কিন্তু ঘ এদাই থাকিলে অকণমান দেৰি পানী নহ'লেই ক'তো।
উম
তোমাৰ এতিয়া এতিয়া আমাৰ চাডেইতে বতাহ এটাও আহি আছে বাও বিজুলীয়েই আছে বতাহ এটাও আহি আছে কিন্তু দিয়ে নে নিদিয়ে নাজানো, দিয়া হ'লে ভাল আছিলে। একদম ঠাণ্ডা পৰিলে মানে পৰিৱেশটো কিন্তু এতিয়া কি হয় বতৰো? বাকী
তাকে
অঁ, বাকী তোমালোকৰ খোলৰ ক্লাছত মানুহ কিমান হৈছে এই ল'ৰা ছোৱালী
খোল ক্লাছত তোমাৰ সৰু ল'ৰা ছোৱালী বেছি আছে, ডাঙৰ আমি সাত আঠজনমান আছোঁ।
বাকী সৰু ল'ৰা ছোৱালী তোমাৰ আছে দশটামান।
অঁ অঁ পুৰা ভালকে শিকাই আছে নে, পুৰা ভালকে শিকাইছে নে।
ভালকে শিকাইছে, এতিয়া তোমাক খোল নিবলৈ দিয়া নাই হেতক, এতিয়া বাজনাবিলাক মুখস্থ কৰিব দিছে, গাবলৈ দিছে।
অঁ বাজানা বোৰ ভালকে লিখি লিখি ল'বা তেতিয়া মানে মোখস্থ কৰিবলৈ ভাল হ'ব। আৰু তোমাৰ হেৰি কৰিলেও যেতিয়া বজাবলে দিব তেতিয়াও চাই চাই অকণ বজাব পাৰিবা ন ভাল হ'ব তেতিয়া।
উম বাৰু।
উম, তাকে এইবিলাক অঁ কোৱা শুনি আছোঁ।
কাইলে ৰাতিপুৱা ফোন মাৰিম। কিবা হ
অঁহ, ৰাতিপুৱা কাইলৈ চাৰিটা নত উঠিম আও। বতৰটো ভাল হ'লে। মোক তিনি বাৰমান ফোন মাৰি দিবা আৰু উঠি পেলাই।
তাকে আমাৰ এই যোনটো হেই পইচা পাবলৈ আছে সেইটো তোমাৰ প ৰহিলেহে হ'ব। কাইলৈ নহয়।
অঁহ। অঁহ। মানে কলাৰশিপৰ কথা কৈছা? অহ। অহ। তাকে হেইখিনি
পৰশিলৈ হব।
অহ। অহ। তাৰ আগতে আমি কামখিনি কৰি পেলাই সোনকালে মানে, বাকীকেইটাই কয়ে- নকয়ে কথা নাই। আমি কৰি ল'ব লাগে আগ ধৰি। উম।
উম। তাকেইতো। তাকে আমাৰ ঘৰৰ ওচৰতে বাদেই দিলে নেকি!
অহ নহা হ'ল। কি হ'ল হতি হা। মোৰ হেৰি হোৱা নাই। এতিয়া হেৰিখিনি নাপালে নেকি সি? সেইটো কাৰণে কেলে নহা হ'ল জানো সি! একদম প্ৰথমকেইদিন পুৰা জুচত লাগিছিলে। শুনি আছো। শুনিছা নাই তুমি? হেল্ল' হেল্ল' মই তোমাৰ মাতটো এতিয়ালৈকে শুনি আছিলো। অকমান আঁতহি যোৱা। তেতিয়া মই শুনিম।
হেল্ল' হেল্ল' অ' নেটৱৰ্কটোৱে
এতিয়া - এতিয়া। আহি গল। আহি গল। আহি গ'ল। শুনিছানে? শুনি আছো। শুনি আছো। তুমি শুনছা নাই?
নাই শুনা নহয়। হোৱা নাই।
মই তোমাৰতো আহি আছে। তোমাৰ মো শুনিছা নাই?
নাই শুনা। হেল্ল'। এই হ'ব দিয়া। নেটৱৰ্ক নাই বুজিছা।
হেল্ল'। মই শুনি আছো। মই শুনি আছো। ৰবা, আহি যাব।
নাই -নাই -নাই -নেটৱৰ্ক নাই। নেটৱৰ্ক প্ৰব্লেম হলে বেয়া।
মই তোমাৰ মাতটো শুনি আছো। কি আছে চাওঁ
তোমাৰ বছটো অহা নাই নহয়। এ হ'ব দিয়া।
হা- হা
হ'ব দিয়া। বাই।
অ' অ' ঠিক আছে। মো মই তোম -অহ। অহ। ঠিক আছে। ঠিক আছে। হ'ব। মই তোমাৰতো শুনি আছোঁ। তোমাৰহে অহা নাই।